হেল্ল',
হেল্ল', হেল্ল', শুনা পাইছানে? অহ ', শুনা পাইছা?
আপুনি শুনিছে?
অহ, অ, শুনা পাইছো। দিয়া মই বোলো, - শুনা নাই নেকি? শুনিছো -শুনিছো এ', - এতিয়া শুনা পাইছো, শুনা পাইছো। দিয়া। এই নেটৱৰ্ক অকমান বেয়া হয় নেকি হেৰি ভালকে আহোতে মাতটো আহোতে অকন দেৰি হয়।
হে হে আমাৰ ইয়াত
বা কৰিলা নে কি কৰিলা উম আজিৰ দিনটো কি কৰিলা
তেনেকুৱা হৈছে অ অ আজি ইনটো
সেই নুশুনি নু অ নুশুনি নুশুনি মাজতে আকৌ বেছিকে শুনি
আহ এইটো নেটৱৰ্কটো বৰ হেৰি হৈ থাকে কিবা আপ এণ্ ডাউন উম হম হুম ভাত অ দিনটো মোৰ আজি অলপ কাপোৰ ইস্ৰি কৰিলো আজি মই
বা হা হা
তাৰপিছত আহ মানে বহুত দিনৰ পৰা বহুত দিনৰ পৰা গোটাই থোৱা কেইটাকে সৰহ হৈ গৈছে ক
আহঁ
এ ইমান এলাহ লাগে কৰিম কৰিম তেনেকে থাকোঁতে থাকোঁতে তাৰপিছত আজি মানে কে বহুত সময় লাগিছে গোটেই সোপা সমানে উলিয়াই লৈছো মানে মই বোলো আজি শেষে কৰিম গোটেই সোপা একেদিনাই ন সেয়া তাৰপিছতে
নোলায় সেই মাজে মাজে সেই কবালে যোৱা সময়ত আৰু দৌৰা দৌৰিকে ইস্ত্ৰিতো মাৰোঁ আৰু
এই মোৰ মানে যোৱা সময়ত অ মই যোৱা সময়ত মোক কৰা নহয় তেনেকে কবালে যোৱা ম ন মই বেয়াও পাওঁ তেনেকে আগতিয়াকৈ কৰি থ'লে ভাল পাওঁ
অ ম মানে থলেও সেই কেতিয়াবা ইটো পিছতে সিটো পিছতে কৰি ভাজে লাগি যায় আকৌ ইস্তি ক নহয় ইস্তি কৰিবই লাগে সেইকাৰণে ন কৰোৱে
অ খেচেং মেচেং হৈ যায় ন
অ ইষ্টি কৰি থলেও সেই ভাজ লাগি কেতিয়াবা তলৰ কাপোৰ উলিয়াব লগা হয় দৌৰা দৌৰিকে সেইটোও ভাজ লাগি যায় সেই তেনেকুৱা হৈ যে সেইকাৰণে নকৰোঁ যে ক'ৰবাত যাব লগা থাকিলে আগদিনা ৰাতি বেলাই ৰাতিপা নহলে নহয় এ ইমান আন বিচাইছে নে বাৰু
বিচা বিচা মানে আজি যে বিশেষকে আজি অকণনি অকণনি বিচাখিনি কিন্তু ইমান ডাকে বাপৰেই কলাকৈ যে কুজি বিছানে কি কয় যে
অ সেইটোৱে তোমাকো ডাক কেন
অ আপোনালোকৰ ফালে হৈছে ন মই ভাবিছো ইয়াতহে নেকি ওলাইছে চাগে
ভিতৰ উঠি থাকে কালিলো ৰাতি পেছাব তকৈ বহুত সময় দি গৈছিলো এই চাই যাওঁ এপাক তাৰপিছত সেই চোফা কুচনটোত তো সৰু কুঁজি বিচা এডাল বগাই আছিলে আকৌ সেইডাল নি ৰা মানে বাহিৰত নি সেয়া মাৰিছোঁ মাৰি পেলাই সেই কুচ্বনৰৰ কাভাৰ খুলি সেয়া আলক মেচিনত ভৰাই থৈছো ইমান ডাকে অনবত দেখ খন খজুৱাই থাকে ইপিনে সকললে সিপিনে ৰাতিপুৱা দৰ্জাখন খুলিছো আজি গছকিয়ে দিলো বিছাডাল
বহুত হৈছে মইও দেখি আজি বিশেষকৈ মই বধে দেখিছো তাৰমানানে ৰ'দ দিলে বেছি হয় নেকি বাৰু নেজানো নহয় মই
অঁ হ'ব পাৰে দেই মানে চব ভিতৰলে সোমাইছে বাহিৰত নাই মানে থাকে যদিও গম নাপাওঁ খুব ভিতৰত সোমাই চাই আৰু এই বিচনা চিচনা বগালেও বগাই যায় নেকি নে জানো এ বহুত ডাকে
মুকু ডাকে বহুত ডাকে
উম
আমাৰ ঘৰৰ বাকী বোৰক নেদাকে মুখে দেখো
অঁ, আমাৰো তেনেকুৱা মানে কিছুমানে মানে হেৰি কৈয়ে দিয়ে যে একো নহয়, মইতো দেখ দেখিলেই মোক খজুৱাই থাকে, মোৰ দেখোন এতিয়া এই দুদিনমানৰ পৰা অনবৰত অনবৰত খজুতি হৈ আছে, মই ভাবিছোঁ এইটো এলাৰ্জি নহয় হয় বাৰু ই বিছা দাকা নিচিনাই চ
বিচাৰ কাৰণে বিচাৰ-বিচাৰ কাৰণে, বিচা সোং বিলাক ইমান, নহয় আৰু এটা কথা বতাহ যে মাৰি থাকে বতাহত বিছা সুং বিলাক উৰে নাই।
উৰে উৰে-উৰে।
আকৌ মোৰ দুদিন মান কি হৈছিল জানানে জানো লে যে কাপোৰ পিন্ধো। মোৰ কাপোৰ পিন্ধাৰ পাছতে গোটেই হাত চাত চকলা হৈ যায় গৈ।
অঁ, কাপোৰ মেলি থোৱা ৰচীত আছিলে, উম হয়তো কাপোৰেদি বগাই গৈছিলে শুং লাগি আছিলে, সেই তেনেকুৱা হয়। এবাৰ মোৰ সেই বাহিৰত এনেকে এ গৈ আছিলো, গৈ থাকোতে সেই এই যে ওলমি থাকে নহয় কিছুমান বিচা উম্ মকৰা নিচিনাকে যে ওলমি থাকে অঁ, ৰছীডালৰ ওলমি থাকে মানে আতৰ পৰাটো ধৰিব নোৱাৰি ওচৰত যাওঁতে মানে কি বুলি এনেকে কৈ দিওঁতে চকুতে লাগিলে এ যি মানে ৰখিব পৰা নাই সেইখিনিৰ পৰা মই মানে ওলাই গৈছিলো আকৌ বহুত তি আহিছোঁ ঘৰত চকু মেলিব নোৱাৰো মানে একে ফুলিয়ে গ'লগৈ চকু
উম হম। তাৰপিছত সেই কিবাকিবি কৰিছোঁ, ইটো ইটোৱে সিটো দিছে সিটোৱে সিটো দিছে। এ কিবা কিবি কৰাৰ পিছত দুদিনমান তাৰপিছতহে যামৰিছে, এনেও চকুটো চেঞ্চিটিভ হয় ন ফুলি গ'লে আৰু পতককে হেৰি নহয়, উম।
এতিয়া এইটো চিজন আহিছে যে বৰ খং উঠে ন এইবোৰ বস্তু
উম তাতে আমাৰ আম গছ আছে নহয় দুজোপা আমত হৈছে নেকি সেই বুলিহে ভাবিছোঁ
আৰু হেৰি যে যজিনা চজিনা গছ চজিনা গছত হৈ বোলে খুব
আগতে আমাৰ হেৰিত আছিলে এইম কি কয় এইটো এ নামটোৱে পাহৰিলো এই যে ফুলযোৰ বগা বগা যে ফুলে যে বৰ ধুনীয়া গোন্ধাই ৰাতিপুৱা ৰাতিপুৱা শেৱালিয়ে অঁ শেৱালি নামটো অঁ সেই শেৱালি গছো তাত মানে এবেগেট এবেগেট কে একে মুঠিয়ে মুঠিয়ে বিচা
এই বোৰ বচতো একমাত্ৰ শুং যে থাকে যায়
অঁ কেনেকুৱা নাজানো মানে চকু এতিয়াও ভাহি যায় এটা মানে গোল কে চপৰা চপৰা বিছা বিচা মানে জেগাই জেগাই
মোৰ গাটো যে আপুনি কৈ আছে মোৰ গাটো শিয়ৰি গৈছে মোৰ মানে বিচা বুলি কলে এ অঁ
কি কৰিলোঁ এই হাজিৰা মানুহ এটা আহিছিলে এই কাপোৰ এখনত আগতে সেই তেতিয়া আদিনা হ'ল আগৰ কেচিন তেল থকা দিনৰ আৰু কেৰাচিন তেল কাপোৰত য জবুৰাই ল'লে সি জবুৰাই লৈ জ্বলালে জ্বলাই গোটেইখন জ্বলাই দিলে উম উম তেজ ওলায় দিলে অঁ যিমান আছিলে চব জ্বলালে মানে মাৰিয়ে পেলালে তাৰ পিছত সেই গছজোপা বোলো থাকিলেহে হ'ব নালাগে লেই যা গছজোপা গুৰি কটি উঘলাই দিলোঁ
উম উম উম উম
তাৰপছতে তাৰপৰা আৰু কলি চলি আহিছে মানে আছে আৰু এই তেনেকৈ বোলো নাই এজোপা বহুত অঁ খায়ো ভাল লাগে নহয় ইহঁতে আকৌ নাখায়হে মই সেই উম মাটি দালিৰ লগত তিতা দি পেলাই তেনেকৈ খাওঁ আমি খাওঁ সিহঁতে নাখায় বেয়া পায় সেইকাৰণে ময় নিজলৈকে বনাওঁ
তিতাকেলোই বেয়া পওঁ
অঁ তিতাকেৰেলা আমাৰ গোটেই সোপাই ভাল পায় দেই মই মানে আকৌ হেৰি নাখাই কানে সিহঁতে আগতে নাখাইছিলে এই কি কৰোঁ তাতে গাজৰ দিওঁ গাজৰ দিওঁ আলু অকণমান দিওঁ বেছি নি নিদিওঁ গাজৰ অকণমান দিওঁ আলু দিওঁ তাৰপিছত বাদাম দিওঁ দি পেলাই শুকান জলকীয়াও দিওঁ দি পেলাই সেই ডাইৰেক্ট শুকানকে ভাজি দিওঁ যে মচমচকৈ উঠে বাদামকেইটাক যা হত মানে খাই আৰু তেতিয়া মানে ইমান তিত তা নাথাকে নহে চব মিক্স কৰে যে এ তাতো হেন নাথাকে এ তেনেকে খাই আজিকালি খায় বৰ এনেই শুকানকে বনাই দিলেও খায় আগতে সেই তেনেকে কৰি কৰি খুৱাওঁতে খুৱওঁতে মানে অভ্যাসটো হ'ল আৰু তিতাকেৰেলা টো খাবলৈ তেতিয়া মানে কয় বনাইছা যদি দিবা ভাল লাগে গোন্ধটো সেই আব এতিকৈকৈ খুৱওঁ আৰু
হ
তুমি নোখোৱা ন
এই বেয়া পাওঁ মই তিতা খাই
উম এদিন তেনে এদিন তেনেকে তোমাক খুৱাব লাগিব ৰ'বা বাদাম চাদাম দিলে ভাল লাগে খাবাচোন দি পেলাই
দিয়া নাই বাৰু এনেই যে
হয় অ সেই শুকানকে মানে কেতিয়াবা তিতা লাগে বাৰু অ কিন্তু তাতে সেই গাজৰটো মিঠা হয় নহয় গাজৰটো মিঠা হয় নহয় ভাল লাগে সেই তেনেকে মিক্স কৰি দিব লাগে মানে লাগিলে তিতাটো কমাই দিবা খাই চাবাচোন বহুত ধুনীয়া লাগে খায়
ভাল লাগিব ন
স তেনেকে দিওঁ জলকীয়া অকণ হ'লে জ্বলাটোও হয় জ্বলাত তিতা টেঙা অ কি টেঙা সেইচ মিঠা হয় মিঠা হয় যে খুব ভাল পায় খাই উম খাইয়ো ভাল লাগে শুকান ভাতৰ লগত সানিও খাই ভাল লাগে। এ এনেও ভাল লাগে।
মানুহৰ যে বনোৱা তৰিকা বিলাক ন। চবৰে বেলেগ। বেলেগ হয়নে নহয়।
তাৰমানে নাখালে কি কৰিবা ইপিনে নহ'লে সিপিনেতো খুৱাবই লাগিব।
অ'আৰু নহয় পেটৰ কাৰণেও খাব লাগে ন মাজে মাজে।
অ' খাব লাগে খাব লাগে। উম আগতেতো আপোনাৰ এই কি কয় তিতা যে, নিমতিতা তয়া সেই মাহঁতে এনেকৈ শুকানে আনিব আনি পেলাই। কেৰাহীত মানে, শুকান, শুকান কেৰাহীত দিব ভাজিব মানে। শুকানে মানে কেতিয়াবা ধুই লই আৰু। বছৰটো কেতিয়াবা চাফাই থাকিলে নোধোৱে। কেতিয়াবা ধৰি পাতবিলাক ধুনীয়াকৈ ধুই কৰি লৈ পেলাই শুকান কেৰাহীত। মানে ভাজিব ভাজি পেলাই অঁ একে শুকান ভাতৰ লগত।
মানে, মানে মচমচীয়া হৈ যায়যে।
মচমচীয়া হৈ যায় অ' খাব তেনেকে খায়। মই আকৌ তেনেকে খাব নোৱাৰো বেছিকে কিবা তিতা লাগে।
অ' মহানিমটোটো বহুত তিতা ন।
অ' সেই মহানীমৰ গছ সেই ঘৰতে আছিলে নহয় গাঁও। ঘৰত আগতে গেটতে আছে। আৰু তেনেকে মা হ'তে মানে হেৰি বহাগৰ বিহুৰ দিনাখন। সেই তেনেকে, খাই মানে হেৰি মানুহৰ বিহুৰ দিনাখন আৰু। সেই তিতাতো খায়। এনে বহাগ মাহত বোলে তিতা চিতা খাব লাগে।
সেইকাৰণে নেকি বহাগ বিহুৰ দিনানে বিহু অ', বিহু
এশ এবিধ শাক যে খায় এশ এবিধ শাক খায় তাতো সেয়াও দিয়ে সেয়াও দিয়ে তাতো সেই তিতা তিতা পাত এটাও এটা দুটা দিয়ে।
এশ বিলাকৰ কেনেকে হ'বনো? নহ'লে চব দিব লাগিব।
চব দিব চব দিব লাগিব এ আগতে তে মাহত থাকোতে তেতিয়া গাঁৱত পোৱা যায়তো এই পিয়ালি চিয়ালে ঢেৰ হৈ থাকে শাক-চাক। আৰু তেওঁলোকে শাকবিলাক আগ দিনৰ মানুহবিলাক শাকবিলাক চিনিও পায় নহয়। আজিকালি আৰু শাক আমাৰ যে সিমান শাক নোলায়গৈ আৰু সেই বিছবিধ ত্ৰিছ বিধ ওলাব।
উম।
চব মিচকৰিলে
হ
হম।
সচাঁকে ন এইবিলাক মানে পৰম্পৰা আচলতে কিবা গুণা গুণ বিলাক থাকেই। এইবিলাক যে খোৱা ভাল বা কিবা বুলি কয় বা কোনোবা এটা দিনত আচলতে খাব লাগে ন'।
সেই সেইটো কাৰণে চাগে কোনোবা এটা দিন বান্ধি দিয়া হৈছে এইটো দিনত খালে মানে খাব লাগে বুলি নিয়ম আৰু চবেই খাই আৰু সেইটো নিয়ম পালি।
টো চবেই
অ, এইটো নিয়ম খাবই লাগে। অকনমান খা। সেই তেনেকুৱা নিচিনা মুখত দিব লাগে নিয়ম নাপায়। ত' তেতিয়া নিয়ম নীতি উলিয়াই মানু মানুহবিলাকো বেছি আছিলে। ভাল পায়। সেনেকুৱা ভয়তে খাই আৰু অকমান অকমান সিহঁতে ও খাইছিল চবেই অকন অকন। অকন খাওঁ এগহা এগহা। এতিয়া নাই আৰু সেইবিলাক। এতিয়া চবেই বুজি পোৱা হ'ল না। খাই কোনে?
নেখায়।
বাৰু।
উম ঠিক আছে অ', দিয়ক, দিয়ক বাৰু অ', দিয়ক, দিয়ক বাৰু।